হেল্ল', হেল্ল'। এয়া এনেই আছো তুমি? এনে আছো তুমি, অ' চাহ খালা।
অ' খালো, তুমি খালা।
না মই চাহ খোৱা নাই, দোকানত গৈছিলো, চিপছ খালো, গোল্লা এটা খালো। ফুচ
অ', -অ', - অ'। আমি বিস্কুট দিয়ে খালো চাহ। ভাত বনালা?
নাই বনোৱাই নাই, বনাম আৰু অলপ পাছতকে।
অহ।
তোমালোকে বনালা।
নাই বনোৱাই নাই।
অ' কি বনাবা চব্জি? উম, জানো কি বনাই লগৰ কেইজনীহে জানে, গম নাপাও কি বা বনাই। তোমালোকে কি বনাবা?
জানো দালি আৰু কি বা বনাই, কঠালগুটি আছে কিবা কৰে এতিয়া নাজানো। গম পোৱা নাই।
অহ'। অ' এতিয়া অলপ টাইম পঢ়ি, পঢ়ি মেলি লৈ উঠি বনাম আৰু।
অ' আমিও এনেকেই দেৰিকে বনাও পঢ়ি-মেলি লৈ।
অ' বহুত বোৰ কুৱেশ্যন এনচাৰ দিছে ন, তোমালোকৰ গৰম বন্ধ মানে ক অফ কেতিয়া দিব ক্লাছ।
অ' বুধবাৰৰ পৰা দিব অহা সোমবাৰে আকৌ খুলিব তোমালোকৰ?
বুধবাৰৰ পৰা দিব অহা সোমবাৰলেও খুলিবই। অ' তোমালোকৰ চাৰিদিন ন' আমাৰো সেই চাৰি দিনে দিব। বুধ, বৃহস্পতি, শুক্ৰ, শ নি দিব দেওবাৰেতো বন্ধ ধৰে। দেওবাৰে গুচি আহিব লাগিব। সোমবাৰৰ পৰা ক্লাচ আছে আৰু।
আমিও দেওবাৰে গুচি আহিম। সোমবাৰৰ পৰা ক্লাছ আছে।
অ' এনে দেওবাৰে নাহিলে হয়, কিন্তু মানে সোমবাৰে আহিব লাগিলে ৰাতিপুৱা বহুত জল্দা জল্দি হৈ যায় অসুবিধা হয়।
অহ'।
এতিয়া আমি মানে, দেওবাৰে গুচি আহিম আৰু। দেওবাৰে আহিবি। অ' ভালেই তোমালোকৰ ঘৰত ভাল।
অ' ভালেই ঘৰত ফোন মাৰিছানে নাই?
মাৰিছিলো, কথা পাতিলো মাৰ লগত। তুমি মাৰিছিলা?
অ' মই মাৰিছিলোঁ ভাটিবেলা। কথা পাতিলো।
অহ মা-হত ভালে আছে, অহহ। মোৰ ভাল মানে কি আৰু অলপ অলপ অসুখ হৈ আছে।
আহ।
মানে মূৰৰ বিষ হৈছিলে মানে মূৰৰ সেইদিনা দাদ দাদাই মোক ইয়াত থব আহিছিলে আহোতে বাইক আহি আছিলো মানে একো চকুত মানে উৰ্ণা চুণা লৈ অহা নাছিলো চকুত ডাইৰেক্ট বতাহ ল ধ সে মানে সেই কথা আৰু চকুত ধূলি সোমোৱাতটো মানে হেৰিহে হ'ল আৰু তাৰ পাছত আ অ তাহে লাগিলে তাৰ বাছৰ পৰাা একেবাৰে আৰু চকুক এটা ফুলি ৰঙা হৈ গ'ল তাৰপিছত বান্ধি থৈ দিয়া হ'ল ৰাতি হলে চৌক এটা
অ
সেয়ালে তাৰপিছত ঘৰত গৈছিলো যাওঁতে তাৰপিছত মায়ে হস্পিিতেলত লগৰ যাওঁতে কয় কি চকুত মানে যে এটা হেৰি থাকে পানী থাকে পানীত টো অলপমান হেৰি নিচিনা হৈছে সেইকাৰণে মানে চকুতটো বিষ হৈছে বুলি কলে
অঁ ঔষুধ দিছেনে নাই
চশমা দিছে
আহঁ
আকৌ মানে ডক্তৰ এনেকেও দেখালো দেখাওতে ক'লে কি মানে প্লিজ তেজ নাইিয়া হৈছে গাত কেলচিয়ামতটো কমি গৈছে গাত মানে ৰুমত এলাহতে নবনাও পিছত বনাম বুলি থাকো এলাহতে নাখাও তাৰ পাছত মানে কি সন্ধিয়া সম সময়ত ওলাই যাই কিনে চাওমিন মম' সেইবোৰ খাই দিওঁ ভাব সেইবোৰ খাই দিলে পেটটো ভৰি তাকে সেইবোৰ খালে পেটতটো ভৰি যায় গ খাই দি কিনে ৰাতি ভাত খাই নিদিো আকৌ ৰাতিপুৱা জলপান দি িক নে চাহ খাই যাওগৈ গেষ্টিক হৈ মানে কিবা নিচিনা হৈ গ'লগৈ আৰু পুৰা
ভাত খাই যাবা ৰাতিপুৱা
উম আজিিবা ভ অ আজি কোপা ভাত খাইছো এনেই ভাত খাই নাযাও চাহ খাই যাওঁ আজোপা ভাত খাই গৈছো
এনেই বাহিৰা বস্তুটো কমাই দিবা
অ এনে বাহিা বস্তু খোৱা নাই আজি আজি সেইকাৰণে গৈ কিনে মানে এনেই গোল্লা এটাহে খালো তাৰ পে এটা খছো খ খোজকাঢ় নাখাওঁ বুলি ভাবিছিলো তাৰ পৰা দেখি মানে ৰবনে খোজকাঢ় খাৰি দিলো আৰু
উ ভালে গ'ল এ তটা তোৰ তেতেলী দিয়া হৈ আছে এনেও টেঙা খাব নালাগে
অ ঔষুধ হলে টেঙা হ অ ঔুধ হলে টেঙা হব নালাগে কিন্তু মানে খায়ে দিলো দেখি কিনে ৰ'ব নোৱাৰিলো ন,
অ সেনেকে খাই দিলেতো কাম নিদিয়ে ন সুধে,
উম! নাই নাখাও বুলিয়ে ভাবিছিলো কিন্তু দেখি কিনে ৰ'বই নোৱাৰি নহয় আকৌ সেইবোৰ দেখিলে।
অ লগৰ দুজনীয়ে খালো খাব মন যাবৰে,
সেই হল জীয়ে যেতিয়া ক'লে আমি খাম খাবিে মই বোলো অ খাম দে একো নাই বুলি কৈ খাই দিলো। অ এনেই ত ঘৰত কেতিয়া যাম বুলি ভাবিছা।
তত বুধবাৰে যাম। কালি নাযাওঁ তুমি।
মোৰ অ যদি কালি আবেলি নাযাও তেতিয়াহ'লে বুধবাৰে মানে দিনৰ দশট মান বাজিতে গুচি যামগৈ দে দেৰিলৈকে নাথাকো আৰু
সেনেকৈ যামগৈ আৰু কালি নাযাওঁ আৰু
অ এনেই ন থাকি কি কৰিম হয় সেইকাৰণে মানে চাৰে নটা দচটা মান বাজিত গুচি যাম গৈ তে এতিয়া ঘৰত পামগৈ এনে আবেলি গ'লে মানে সন্ধিয়া হৈ যায় ঘৰ যায় পাওঁতে পাওঁতে, সন্ধিয়া হৈ গলে ভাল নালাগে কিবা। মানে যাই উঠি কিনে ভাগৰ ভাগৰো লাগে। সোনকালে গ'লে মানে তেওঁ অলপ শুই ধব পৰা যায়।
অ ছলা বুলি
উ সেইটোয়ে উম! কি বনাম বুলি ভাবিছা।
ভাবাই নাই কি বা বনাই লগৰ কেইজনীয়ে সোধাহে নাই,
অ'
পঢ়ি আছা নে কি কৰি আছা।
ন' পঢ়ি থকা নাই ৰুমৰ ভিতৰত নেটটো নোপাই যে আহ আহি কিনে বেলকনিত বহি আছো।
অ'
সেই মইটো নতি নাপায়।
অ আমাৰতো ঘৰত গ'লেতো আহোও নাপায়,
আমাৰ ঘৰত গ'লে শু নাপায় আমাৰ ঘৰত গ'লে, আনকি মানে মেছেজ এটাও যদি হোৱাটছএপত কিবা আহে তাকো মানে চাব নোৱাৰে আৰু কাৰোবাক কিবা ইম্পৰ্টেন্ট বস্তুও দিব লগা হয় হোৱাটছপত,
মোৰো হে একেই ফোন কৰিলেও শুনা পোৱা নাযায়।
ফোন কৰিলেও কি কি কৈ থাকিব লাগে শুনাই নাযায়।
আমাৰো সে একেই ফোনটো কৰিলেও ফোনে নাহে কাৰমাত, শুনাও পোৱা নাযায় মেছেজ দিলে মেছেজে নাযায় ফোনটোও নাহে, একো চাবও নোৱাৰোঁ সেইটো কাৰণে ঘৰত যাবই মন নাযায় নেটৱৰ্কে নাপায় ঘৰত।
অ মোবাইলত ৰিচাৰ্জ এনে কৰা যায় এনেই যায় ন ৰিচাৰজবোৰ,
আহ!
ৰিচাৰ্জ কৰো ইমান ধুনীয়াক আনলিমিটেড নেট ভৰাই লৈছো এইবাৰ, নাই ঘৰত গলে নটো নাপায় বাটলৈ ওলাই আহিব লাগে তেতিয়াহে,
অহ,
উ
তুমি এনে কি শাক পাচলি খাই ভাল পোৱা।
শাকৰ ভি ঢেঁকীয়া শাক তাৰ পিছত কটা সুতুৰাটো যে কটা শাকটো। সেইটো খাই তাৰ পিছত দাৰা সৰু-সৰু যে পুলি হৈ থাকে সেইটো।
উম,
সেইখিনি তুমি
ময়ো ঢেকীয়া শাকটোও ভাল পাওঁ অলপ আৰু জিলমিল শাকটো। সেনেকে ভাল পাওঁ ইমান ভাল নাপাওঁ আৰু।
অ,
আমাৰ ঘাৰ আছে ডাঙৰ শাক।
অ',
এতিয়া গছবিলাক ডাঙৰ-ডাঙৰ হৈ গ'ল গৈ গুটি হৈ গ'ল গছত,
অ' এ ডাঙৰ হলে খাই ভাল নালাগে দাৰাতো একেবাৰে। অ' দাৰাটো সিঠা-সিঠা লাগি যায় গৈ।
অ' কুমলীয়া হৈ থাকিলে ভাল লাগে খাই।
অ' কোমলীয়া হৈ থাকিলে ভাল লাগে ডাঙৰ হলে ভাল নালাগে আৰু খাই। গাজ টেঙা বনাইছে তোমালোকৰ।
অ' বনাইছে। সেইদিনা ঘৰত যাওঁতে লৈ আহিছোঁ অলপমান।
ৰোমত আনিছিলা।
হা,
ৰোমত আনিছিলা।
অ' আনিছো অলপমান।
অ',
ভালকে হোৱাই নাই সেনেকেই লৈ আহিলো।
অহ,
মায়ে কৈছে তেল অলপ দি জলকীয়া কেইটামান দি আকৌ তাত হেৰি কৰি লবি। কতনো ইয়াত হেৰি কৰিম আৰু খাওঁতেই যাব।
অ' তাকেই।
ইয়াতনো সেৱা কৰি থকাৰ সময় আছেনে।
উম, আৰু ইয়াত আৰু জলকে কিনি ফুৰিবানে আৰু
অহ,
এ এনেই যিখিনি হেৰি হৈছে সেইখিনিতে খাবা।
অ' লগৰজনী আজি কেঁচা তেলকে ঢালি দিলে বাপেকে
ত অ' তাই ভাবিচে চাগে কেঁচা তেল ঢালি দিলেও একো নহয়।
অ' মই কলো দে তেল কমি আছে। চে বুলি তাই সেইকাৰণনে কেঁচা তলকে ঢালি দিলে। এনে পগাই ল'ব লাগে।
উম, তাই ভাবিলে এনেকেই দি দিওঁ তে
অ' তুমি এনে খোৱা নে ঘাজ টেঙা।
অ' খাও ত ম এতিয়া খাব ভয়-ভয়কে আজিৰ দিনত খাইছো অলপমান।
অ' এতিয়া আকৌ তোমাৰ বেমাৰ হৈ আছে।
অ' ভাব চাই মানে খাই কিনে ভাবি আছো ঔষতো খাই আছো। ভালে কিবা হয়ে নেকি আকৌ ভাবিছো এইটোতো মানে হেৰি টেঙাত নপৰে ন মানে টেঙা। যাতে নপৰে নহয় সহটো গা বাহৰ গাছ হে।
অ',
অ, এনে টেঙা বেলেগ টেঙা আম, জল পাৰী বগৰী সেইবোৰ খাবই মি জানহ। নাই সেইবিলাক খোৱা নাই আচাৰ আমৰ আচাৰ আছে মই খোৱা নাই দিনতো। হেল্ল', হ'ব দিয়া নহ'লে পাছত ফোন কৰিম।
অ, দিয়া হ'ব দিয়া।